অ' কোৱা এয়া এনেই বহি আছো বাহিৰতে
অ' খোৱা বোৱা কৰিলা নে?
অ' ৰাতিপুৱা ভাত খালো এতিয়া না খোৱা খাম হে তুমি খালা?
উম ৰাতিপুৱা খালো দুপৰীয়া নাই খোৱা।
অ' ছোৱালীয়ে কি কৰিছে?
ছোৱালী শুলে।
অ' আজি বোকা দিছিলেনে?
আজি বোকা নাই দিয়া সেই পানী নাই হোৱা যে।
অ'
উ কাইলে কঠিয়া তুলিব লাগিব। আমাৰ বোকা বুধবাৰ পৰাহে দিব ৰোৱনী এতিয়া নাই মানে।
অ' হয় বাৰু।
হেৰি ৰোৱনী এতিয়া পাব নাই। বেলেগৰ ৰুই আছে মানে। তাৰ পিছত বুধবাৰ পৰা ৰুব আও,
অ'
কাইলৈৰ পৰা কঠিয়া তুলিব, উম। এজনে কোৰ মাৰিহে আছে, মই এনে শুই আছো।
অ', ৰাতিপুৱা ৰাখিছিলোঁ কোৰ মাৰি থকা।
এতিয়া নাই এফালে গ'ল। নহয় কাম -কাম হেৰি সেইটো কাম এডাই হ'ল যেনিবা এতিয়া। খেতিতহে লাগিব খেতিৰ পিছতহে কামত ধৰিব আও।
অ'
এতিয়া টাউনলে হে গৈছে।
টাউনলে গৈছে।
অ' কাম এটাত।
অ', অ'।
উম, আহিব- আহিব হৈছে।
অ'।
মোৰ এই অসুবিধা, মায়ে ভাত বনাইছে। তাৰপিছত ভাত খোৱা নাই আৰু দুপৰীয়া ভাত।
অ', ভাত কিহে বনালে?
ৰাতিপুৱাতো খালো দালি, ভাজি, পিটিকা।
অ'।
এতিয়া দৈ আৰু দৈ গাখীৰ হেৰি খাম গাপ দিয়া চাউল এইটো নানিয়া চাউলৰ গাপ দিয়া দৈ গাখীৰে খাম।
মাই গা গা ভাল পাইছে জানো?
মা এতিয়া অকমান পাইছে আৰু নকৰিলেও নহয় এতিয়া চাপৰিব নোৱাৰে হ'লেও এতিয়া তেনেকেই ভাতকেইটা বনাব লগীয়া হৈছে। এইজনৰ এতিয়া পথাৰ পৰাই আহে যে ভাগৰ লাগে আকৌ। দিনটো কোৰ মাৰি-মাৰি ভাত বনোৱা, না হেৰি নাথাকে আৰু মোৰ।
অ'।
সেইকাৰণে আৰু এই, যেনতেনে ভাতকেইটা বনাব পৰা হৈছোঁ। কৰি গৈছে আৰু ওপৰে-ওপৰেও কৰিছে চব কৰিলে অকমান কঁকালত ধৰেই, উম।
মোৰ ৰাতিপুৱা ল'ৰা জ্বৰ। ভাত মই সেই দালি, এ দালি বনালো, ভাত কেৰেলা দি। তাৰপা ৰঙালাও ভাজিলো, আকৌ তিতাকেৰেলা ভাজিলো।
অ-অ'।
ল'ৰা ৰাতিপুৱা পতককে জ্বৰ এই পতককে ৰাতিপুৱা জ্বৰ উঠিলে, আকৌ কাহো হ'ল, তাৰপা ভাল পাইছে এতিয়া। দৰৱ আছিলে খুৱাই দিলোঁ।
এ হেৰি বৰ ঘপককে উঠিছে জ্বৰবোৰ।
অ', ঘপককে উঠিছে। এ বাহিৰতে বহি আছোঁ, ইমান গৰম উঠিছে।
উম, কাৰেণ্টটো আছেনে?
আছে। ল'ৰা বাহিৰতে খেলি আছে।
অ'-অ', বাপেক আছে নে? অ'।
এইকেইদিন ঘৰতে থাকিলে, আজি গইছে।
অ', ল'ৰা স্কুল নিছা নে?
আজি গৈছিলো, বাইদেউ নাহিলে দেখোন, এই অংগনাবাদী বিলাকে কিবা হেৰি কৰিছে নেকি।
অ', অ', কিবা আছিলে চাগে আজি।
অ', কিবা ষ্ট্ৰাইক কৰিছে।
অ, অ।
উম' মই যে আজিলৈকে, ফোন-ফোন নকৰো
গোটৰ কিবা আধাৰ কাৰ্ড, কিবা-কিবি দিবলগীয়া হৈছে নে গোটত যে ভিঅ' গোটৰ বাইদেউহঁতে, চকু এনেকে কিবা চকু কিবা ফটো লৈছে, কিবা-কিবি আধাৰ কাৰ্ড, পান কাৰ্ড এনেকে।
অ', লৈছে হপাই জেগাই-জেগাই, মই ইমান ভালকে গম পোৱা নাই বাওঁ।
অ', অ', এ আমাৰ ওচৰত তে নবৌ এজনী মাকৰ ঘৰ ওচৰতে যেনিবা।
উম।
তাত লৈছে মানে সেইফালে।
অ, আকৌ সেই বাইদেউ কৈছিলে নহয় এইবোৰ কৰিবলৈ আহিব বুলি। আহিব ছাগে।
আমাৰ হোৱা নাই বাওঁ। আমাক কেতিয়া লয় নাজানো আৰু। উম' ল'ব চাগে অ'। চিনেমা চালাগে নে?
অ, সেইদিনা চালোগে।
অ-অ কেনেকুৱা লাগিলে চাই?
অ, ভালে লাগিলে, কাহিনীটো ভাল।
অ-অ আৰু এখন অ' চালোঁ।
উম।
তাকে অ'হ
আৰু এখনো চাবলৈ যাব লাগিব, কেইদিনমান পিছত যাম।
অ, তাকে বাৰিষাতো উঠি লগ চাগে।
উম।
উম', খেতি ঘৰতে কৰা নে আধি দিয়া?
অ', আধি কৰিছে',
অওওও',
আধি দিছোঁ, কৰিবলৈ বাপেক নাথাকে।
উম' এই বৰ কষ্ট অ, আমাৰ এবাৰ অকলে কৰিবলে হেৰি হ'ল বহুত। কষ্ট, সময়ত বোকা দি থবা, ৰ ৰো ৰোৱনি নাপাবা ক'ত সেয়া পিনে বেয়া হৈ যায়',
আজিকালি ৰোৱনি পাবলৈ নাই',
নাই', আজিকালি নাই', - নাই', আজিকালি পথাৰ বোকা ন ৰুৱে আজিকালি কিবা এটা অকমানকে কাম এটা পালে হৈ যায় যে',
উম',
উম', বাগান বিলাকও বেছি ওলাই গ'ল ন বাগানৰ কামে ভাল', তাৰপা ছাহ জেগা, তাতে গছ পাতহে ছিঙিব লাগে, ধৰি লোৱা',
মাটি এতিয়া নোৰুৱাই হৈছে মানুহে',
কোৱা হৈছে মানু',
এইখিনিতো ৰোৱনি নায়েই',
নাই', - নাই',
উম',
ইমান মানুহ এতিয়া, টেম্পো', - টেম্পো', অটোৰ পৰা ৰোৱনি আনিবলগীয়া হৈছে',
অহ', এতিয়া বঙালী', কিছুমানেহে কৰিছে বাকীবোৰ ত',
ইমান বোকা দি, বো', -বোকা তিনদিনমান ৰুই সৰহকে ৰোৱনি আনি আ', সেইটোয়ে কৰিব লাগিব',
অহ', দুদিন তিনিদিনত ভৰাই দিব লাগিব',
ভৰাই দিব লাগিব, কাৰণ ট্ৰেক্টৰে দিয়া বোকাহে, এপিনে পানী', তাত থাকাটো আছে, পিছত পানী শুকাই গ'লে বৰ দিগদাৰ হ'ব নহয়', হা', - যোৱা বাৰ আমাৰ ইয়াত বহুত মানুহে বোক', শুকাই, একদম শুকাই শুকান বোকা ৰুইচো কষ্ট',
তাকে হয়', অ', বহুত কষ্ট হয়',
হয়', অ', সেইকাৰণে হম', -হম', বৰ হেৰি লাগে অ, ' বাৰিষাটো আহিল আক', আকৌ বাৰিষা যোৱা পিছত আকৌ খৰা দিন আহিব ধান কটাৰ সময়ত ৰাম', সেফালে ধান সৱলি যাব, পকি জহি খহি যাব',
সেইয়াতো আছে, উম', সেইয়াতো আছেই',
আছে', তোমালোকৰ মা ঘৰ ওচৰতে নে?
অ', ওচৰতে মা ঘৰ',
অ', - অ', -অহ', হা', মানুহ কিমান মাহতৰ ঘৰত?
মানুহ, মা দেউতা ভন্টি মই',
অ', - অ', ভন্টি ইয়া লেনে আছে, অ', -অ',
ঘৰলে গৈছিলা নে?
ঘৰলে বহুত দিন যোৱাই নাই', যাম হেই, এই খেতিটো উঠাৰ পিছত', যাম আৰু দুদিন মান থকাকে, মাও আকৌ', অকমান ভালকে ভাবি ল'ব',
অ', মা সেই ফুৰিবলৈ যোৱা কথা আছিলে, গ'ল নে?
অ', যাবহে চৈধ্য তাৰিখে',
অ', -অ', আইতা আছে নহয়?
আছে', -আছে', আইতা মানে হেৰি ভন্টিৰ ৰখিয়া আকৌ', মা গ'লে আকৌ ভণ্টি আকৌ অকলশৰীয়া হ'ব যে', তাই আকৌ এইবাৰ হায়াৰ ছেকেণ্ডৰী ফাইনেল দিব যে ভন্টিও যাব নোৱাৰা হ'ল',
অওওও',
বা থাকিব কেইবাও ডাঙৰ বা।
অ',
হ'লোও, হেৰি মানেটো কি? তাইৰ, মায়ে এইটো চাঞ্চতে নগলে আকৌ পিছত যাব নোৱাৰে ন' অকলে',
অহ, সেইটোও হয় গৈ আহক গে বা থাকিব।
মামা যোন যোনখন মেডিকেলত দেখাই মাও মানে চুগাৰৰ হেৰিটো তাত তাতে মানে দেখাই মেলি হেই কৰি আহিব পাৰিব।
অ, সেইটো হয়।
উম, পিছত বৰ দিগ দাৰ হয় এই আমাৰ ইয়াত অসমৰ মেডিকেলৰ ইমান হেৰি নহয় মানে। এফা -দেখা আহিলে ভাল আও।
ভাল নহয় অ, বাহিৰত যিটো হেৰি
উম, বা মানে কি ইয়াত ধন কিবা এটা হ'লে ভণ্টিনো ৰাতিখন কলৈনো কি কৰিব নো। আমি ধৰি লোৱা পামগে হ'লওতো ধৰি লোৱা এ আমাৰ মানে কি মা প্ৰথমৰ বা গুৱাহাটীতে ট্ৰিটমেন্ট কৰি আছিলে।
অ',
এ ভৱদেৱ গোস্বামী ছাৰৰ ওচৰ। তাৰপিছত ছাৰ মানে কলকাতা গুচি গ'ল। ছাৰ ইয়াত নাথাকে তাৰ পিছত সেইকাৰণে মানে কি তেতিয়া মানে কি ছাৰ হওক ওচৰলৈকে যাব মানে কলকাত কাতা কলকাতা বা মুম্বাই যাব এনেকে মানে তোমাৰ।
অ', অ',
এ দেওবাৰে চৈধ্য তাৰিখ মঙলবাৰে- মঙলবাৰে ৰাতিপুৱাই মানে ইয়াত ইয়ে উঠিব। হেৰিয়াত উঠিব ষ্টেচনত এইতো শতাব্দীখনত যাব যেনিবা।
ট্ৰে -ট্ৰেইনত যাব ন'?
ট্ৰেইনত যাব অহ।
উম, গুৱাহাটীৰ পা চাগে ফ্লাইটত যাব।
অ, গুৱাহাটী পৰা ফ্লাইটত যাব অহ।
অহ, ঠিকে আছে।
এখন ফ্লাইটৰ পৰা আকৌ কলকাতা কলকাতাৰ পৰা আকৌ ইখন ফ্লাইটলৈ যাব তাত এনেকে আও। মা মানে ফ্লাইটত উঠি পোৱাই নাই জীৱনত এইবাৰ প্ৰথম উঠিব ভয়ে লাগি আছে হেনো।
অ, সেইটো হয় বাৰু ভয় লাগিব আকৌ অলপ- অলপ।
অহ, মায়ে কৈছে মই জীৱনৰ ফ্লাটত উঠি পোৱাই নাই
উম।
এইটো কি ম মোৰ মানে হাঁহ উঠিছে তনে আগতে মায়ে তই হাঁহিছ।
উম, ভয় লাগে অ
এ আমাৰ মানে কি মামাহঁতৰ ল'ৰা -ছোৱালী গিতা ফ্লাইটত উঠি -উঠি হেৰি পকি গ'ল। ফুৰ্তি সেহতি ফুৰ্তিহে পাই আছে ফ্লাইটৰ উঠিবলে পাব।
অহ',
চিন্তা লাগিছে উম। আগতে মামা- মামিহঁত বহুত বাৰ অকলে- অকলে গৈছে তাৰছত এইবাৰ মানে ফেমিলৈ যাব লৰা -ছোৱালীকেইটা স্কুল বন্ধ যে সেইটোও যাবলে মন যায় ফুৰিবলে। তাৰপিছত মাও বোলো যাওঁ আৰু মন্দি কৈছোঁ বোলো তই ভালকে পঢ়িলে তই জীৱনটোৱে আছে তো ফুৰিবলে।
অঁ তায়ো যাওঁ বুলি কৈছে।
নহয় যাম বুলি কোৱা নাই মানে তোৰ মন গৈছে যদি তই যাব নোৱাৰা নহয়। কাৰণ তাই চাইন্সত চাইন্সৰ ষ্টুডেণ্ট। আগত পৰীক্ষাটো আহি আছে ফুৰাতকে পৰীক্ষাটোহে বেছি ইম্পৰ্টেণ্ট। তাৰ যদি এতিয়া যদি ভালকে পঢ়ি মেলি লয় পিছত তাই গোটেই জীৱনটোৱে আজাদিত তাই নিজে ফুৰিব পাৰিব তাই নিজেই শিকা ফুৰিবলে তাই নিজে যাব পাৰিব ন।
অ, চাইন্সৰ নহয় তাই এতিয়া ভালকে পঢ়িব লাগিব।
তোৰো নাই। সেইকাৰণে আইতা মানে এতিয়া থোৱাগে নাই আইতা মা অহা পিছতে আইতা তালে তো ঘৰলে যাব।
অঁ থাকক ঘৰটো গৈ এতিয়াটো অকলে হ'বগে।
গৰু দুই চাৰিটামান হ'ব। তাপা মোক ময়ো যাব নোৱাৰোঁ মায়ে কৈছে তই আহিব পাৰিবি নিকি? মোৰ আকৌ ইয়াতহে এখন জঞ্জাল। মা পৰা হেঁতেন মই যাব পাৰিলো হেঁতেন মা ভাল লগা হেঁতেন। এ এতিয়া আকৌ মানে তেতিয়ালে আকৌ ৰোৱনী আহিবহে। বুধবাৰে মই একেবাৰে নোৱাৰোঁ মানে, উম। এ দিনটো কৈছোঁ আৱ। খেতিৰ আৰু এতিয়া মানে কি ৰোৱনী আকৌ ভাত পানীৰ পৰা ধৰি ল ৰুতি, চাহ, ভাত পানী ধুনীয়াকে খুৱাব লাগিব ন। উম সেইকাৰণে এতিয়া আজৰি হৈ ল'লো আজৰি হৈ ল'লো। সেইকাৰণে ভালেই হ'ল এতিয়া বাৱ। পিছফালে ৰোৱনী ওচৰে পাজৰে ক'ব লাগিব আৱ।
অঁ আগতীয়াকে কৈ থবা আকৌ বেলেগত লৈ থব।
অঁ ওচৰ কেইজনীক কৈছোঁ আৰু পাঁচজনী সেহেঁতি গ'লে আও পাঁচজনী মান লোক হ'ব। তাৰপিছত আমি ক'লো আপোনালোকে ক'ব ক ৰোৱনি পাওঁ? আমিতো এতিয়া নাজানো ন। আপোনালোকে হে জানিব। ক'ব কেইজনী হয় তিন তিনদিন বোকা দিব যেনিবা উম এই মানুহবোৰ কি হ'ল তো খান্দি খান্দি দিয়ে। পানী থকা লো টো আলিবোৰ খানি খান্দি দিয়ে পানী গৈ গৈ আজৰি তেনেকুৱা অন্যায় কৰে, জানানে? বৰ দিগদাৰ হৈছে। ইমান পাই, কালি মানুহতো দিনৰ দিনটো কুৰ মাৰি আছে খঙতে থাকিব পাৰে। টিং টিঙীয়া ৰ'দত একদম। খঙত গোটেই পানী গৈ গৈ শুকাই গৈ চেগে বোকাবোৰ।
অঁহ।
মানে সিহঁত খু খুলি দিয়ে আলি আলিবোৰ খুলি দিয়ে। এ জনা শুনা মানুহে আলিবোৰ খুলি দিয়ে।
যে সেইটো কৰিব নালাগে লোকৰ পথাৰৰ।
পায়ে যে এইটো খুলিব নালাগে বুলি কিন্তু জানে যে মানুহজনে এইটো সেই অন্যায় কৰোঁ বুলি কৰে জানা নাই মানুহক। মানুহৰ অন্যায় কৰোঁ বুলি ক'লে এ বেছি সময় নালাগে নহয়।
উম কালি সেয়া দিনটো মাৰিছে নহয় সেয়া ইমান কষ্ট।
অঁ আজি আকৌ ৰাতিপুৱাতে গৈছে। ৰাতিপুৱাতে গৈ অঁ বেলেগে হ'লে এ যা ট্ৰেক্টৰ লগাম আলি চালি নাকাতো যি হয় হ'ব আৱ। আমাৰ মানুহজন যেনকা নহয় মানে এ মানে যিমান হ'লো কাম এটা কৰিলে ভালকে কৰিব লাগে ন? কিবা তেতিয়া